অ আৰু কি বুলি কয় বৰ্তমান এই গাড়ী চাড়ী অকমান ইঠানলৰ প্ৰব্লেমৰ কাৰণে তোমাৰ উ এইবিলাক গিয়েৰহে মানে কি ক'বা আৰু
অ' সেইয়েতো তোমাৰ সেইকাৰণে এই এইটো এইটো ভৰাব লাগে তুমি এক্স পি হাইড্ৰেড টো ভৰাব লাগে।
তাৰে প্ৰাইচটো তোমাৰ ওৱান ছিক্সটি কিবা এনেকুৱা নে ওৱানাছেভে এনেকুৱা আছে ন।
ছিক্সটি ছেভন তাৰে প্ৰাইচ।
ওৱান ছিক্সটি চছেভেন, ইমান বেছি প্ৰাইজ তাৰে।
অ' বহুত দাম, আৰু এইটো চব পেট্ৰল পাম্পত নাপায়তো।
অ', চব পেট্ৰল পাম্পত নাপায় সেইটো তোমাৰ। এ ক'বা গ'লে দহখন পেট্ৰল পাম্প থাকিলে তাৰে এখন বা দুখনত পাবা। আৰে কি বুলি কয় এ এক্স পি এইটো হাণ্ড্ৰেড টো এইটো আগতে আছিল নে নাছিল এইটো?
সেইটো আগতে নাছিল চাগে দেই কাৰন আগতে শুনা নাছিলো তো মই। এক্সপি নাইনটি ফাইভৰলৈকে শুনিছিলো।
কিবা আগতে মই পাৱাৰ চাৱাৰ কথা শুনিছিলো বাৰু পাৱাৰ চাৱাৰ্ এক্সপি নাইনটি ফাইভ, এইটো শুনা নাছিলো কিন্তু। এইটো মানে পুৰা হাণ্ড্ৰেডপাৰ্চেন্ত পেট্ৰল আৰু।
উম। এইটোত মানে তোমাৰ ইথানল নাথাকে আৰু এক পাৰ্চেণ্টও
উম, ইটো মানে তোমাৰ কাৰ কাৰণে ভাল হ'ব জানা? যাৰ ধৰি লোৱা আগৰ গাড়ী আছে হা আৰু সেয়াৰ পইচা আছে ভালেখিনি পইচা আছে তাৰ বাজেট ভাল আৰু তাৰ কাৰণে বেষ্ট আৰু। এতিয়া চব মানুহ কাৰণে বহুত দিগদাৰ হ'ব না, যিবিলাকে ধৰি লোৱা তোমাৰ অ', এই উবেৰ-চুবেৰ চলাই, বা এই বিলাক টুৰিষ্টৰ গাড়ী-চাড়ী চলায় তাঁহতৰ কাৰণেটো প্ৰব্লেম হৈ যাব ন' এইবিলাক, এইবিলাক ভৰোৱাটো তাহাঁতৰ কাৰণে পচিবল নহ'ব। যেনেকুৱা ধৰি লোৱা, বাছ ড্ৰাইভাৰ-চাইভাৰ থাকে, টেম্পু ড্ৰাইভাৰ থাকে, তেনেকুৱা তাহাঁতৰ কাৰণেটো এইবিলাক পচিবল নহ'ব ন'।
বাছ ড্ৰাইভাৰৰ গাড়ীটো তোমাৰ ডিজেলত থাকে।
অ', অ', বাছ, বাছটো ডিজেলত চলে ন', হয় নহয়, আচ্ছা, আচ্ছা চৰী চৰী আৰু টেক্টৰ-চেকটৰটো এইবিলাক ডিজেলত চলে, বাছ, ট্ৰাক এইবিলাক ডিজেলত চলে বাৰু। তহঁতৰ তাত টেম্পু-চেম্পু আছে ন', চাৰি চকা এইবলাক, মেজিক-চেজিক এইবিলাক থাকে তো। চব তোমাৰ, কিছুমান ডিজেল থাকে, কিছুমান পেট্ৰ'ল থাকে, এনেকুৱা। উম, আৰু, আৰু শুনছোঁন কি ডিজেলটো বোলে কিবা মিলাব বোলে।
অ', ডিজেলতো তোমাৰ পোন্ধৰ পাৰ্চেন্ট ইথানল মিলাব বুলি কৈছ।
কিবা নামটো কিবা বেলেগ টাইপৰ আছিলে, সেইটোৰ মানে কিবা
ডিজেলত মিলাইতে আৰু ডিজেলৰ গাড়ী বোৰো চেচ, কাৰণ ডিজেলৰ হৰল টো শ্বুট নকৰে।
উম, ই মানে চাইছিল আৰু। ডিজেলত নোৱাৰি বোলে কৰিব মানে, সেইটো কাৰণে, সেইটো কাৰণে কিবা আইচলেটেড কিবা নহয় নামতটো পাহৰিলোঁ ৰ'বা মুখত, মানে শুনিলে গম পাম আৰু বাত কৰিব বোলে শুনি আছোঁ আৰু সেইটোত বোলে সফল হৈছে আৰু, সেইটো চাগে আহি যাব একমাহ মানৰ ভিতৰত।
আহিব চাগে আহিব, এ দাম বহুতে এইবোৰো এক্সপি হাণ্ড্ৰেদৰ দাম তোমাৰ ধেমালি নেকি, এক লিটাৰ যদি ওৱান ছিক্সটি চছেভন
তাকে আৰু অকমান দিলে দুশ টকা হয়, দুশ টকা দুই লিটাৰ তেল পোৱা যায়।
তে, তাতে ক'ত তোমাৰ এ মানে এক্স পি হান্দ্ৰেদ ভৰাব গ'লে তুমি অলপ ভৰাই লাভ নাই, কাৰণ ইমান দূৰ যায় যদি অলপ তেল ভৰা আহা যোৱাতে চোন শেষে হৈ যাব, তুমি ফুল টেংকি কৰিব লাগিব।
উম, ফুল টেংকি কৰিব লাগিব, আৰু এইবিলাক এ, ধনী ধনী মানুহৰ কাৰণে বেষ্ট আৰু।
সেইটোৱে, আৰু আমাৰ এইখিনিত নাইও এক্সপি হাণ্ড্ৰেডৰ পেট্ৰল পাম্প। আমাৰ এইফালে তোমাৰ আছে নাৰেংগী চাইডে এটা আছে আৰু তোমাৰ নাৰেংগী বোলে, নুন মাটিৰ যিটো নুন মাটিতো আছে এটা, আৰু এইফালে তোমাৰ জুবিন ক্ষেত্ৰৰ পাৰ হৈ এইফালে আছে এটা।
এক্সপি হান্ড্ৰেড।
অ'।
আচ্ছা, বাকী কি হৈছে, জয় গছ নাই নেকি?
নাই নাই, আমাৰ ইফালে নাই, আমাৰ ইফালে এক্সপি নাইনটি ফাইভ বোৰহে আছে অকল।
নাইি ফাইভ, নাইভটো কিমান লয়?
নাইনটি ফাইভটো তোমাৰ এশ, হেৰি চাগে। এশ চৈ, ধ এশ চৈধ্যয় টকামান আছিল চাগে।
আচ্ছা নাইটি ফাইভটো কি, অকল নাইটি ফাইভ পাৰ্চেন্ট পেট্ৰ'ল থাকে?
অ', নহয় চাগে, এইটোটো তোমাৰ বিশ পাৰ্চেণ্টে ইথানল থাকে।
আ বিিছ ই নাইনটি ফাইভ বুলি কৈ, কয় আৰু, এক্সপি নাইনটি ফাইভ বুলি কিয়? আৰু
তোমাৰ কিয় কয় এক্স পি নাইনটি ফাইভ বুলি, গম নাপাওঁ দেই, কিন্তু সেইটোটো বিশ পাৰ্চেন্টে থাকে।
সেইটো লাভ নাই কিনি কেনে, অকমান পাৱাৰ পোৱা যাব সেইটোৱে।
অলপ মানে, নৰ্মেল পেট্ৰলতকে অলপ শ্লাইড ভাল আৰু, পাৱাৰৰ ন'।
উম।
এইেটো কাৰণে আৰু, নৰ্মেলটো ডাইৰে্ট তোমাৰ মানে গমে পাইছাঁচোন, মাজতে ইমান প্ৰব্লেম দিছে গাড়ী বহুতৰ।
উম, হেয়া বহুত প্ৰব্লেম হৈছে তাকেতো মানে
এতিয়া যদি তুমি এক্স পি হাড্ৰেড ভৰাব যা কম দূৰ যাব লাগিব। জু-জুবিন ক্ষেত্ৰ আৰু নুনমাটি কম টো জাগা নহয় কিন্তু।
উম জুবিন ক্ষেত্ৰ গৈছা নাই তুমি?
গৈছোঁ, গৈছোঁ।
কেনেুৱা ভাল লাগিছে নে জেগাটো।
অ জাগাটো ভাল লাগে।
উম।
তাৰে আগত গ'লে তুমি চায়েস চিটি তাৰে অপ আগত গলে তুমি চায়েস চিটিয়ে পাই যাবা।
উ নতুন চাইন চিটত গৈছা? নাই নাই যোৱা।
পুৰণাতে গৈছো
মই পুৰণাটো যোৱা নাই নতুনতো যোৱা নাই মোৰ সেই চাইডে যোৱা নপৰেই ইমানো নপৰে যাব লাগিব সেইচাইদে পোৱা যোৱা পোৱা নাই যাব লাগিব ৰ'বা চাইম চিটিত, বৰ্তমান বোলে বহুত মানুহ চাইন চিটিত?
এই এটি এতিয়া যাই ভাল নাপাবা এতিয়া যাই তুমি চাইন চিটিখতে সোমাব লাগিব, আগতে তোমাৰ ভাল আছিল মজা ভিউ আছিল। ফটো এতিয়া সেইবোৰ নাই আৰু।
উম আৰু চাইনচিতি ভিতৰে কি আছে এনেই মানে কেনেকুৱা টাইপৰ কি বস্তু আছে
এ তোমাৰ হেৰি মিউ-মিউজিয়াম তোমাৰ হেৰি এ চাইন্স মিউজিয়াম খন যেনেকুৱা চাই বস্তু
উম।
এনেকে মিউজিয়াম হয়, তোমাৰ।
উম, চাইন্স মিউজিয়ামতে তোমাৰ মোটামুটি সৰু থাকতেই গৈছিলো আৰু দুবাৰ নে কি গৈছিলো বাছ সেইটোৱে পাচ মিডিয়ামত কোন কোন জাগাতে গৈছিলো
হয় নেকি এই মানে তোমাৰ এইবোৰ বস্তু সৰু থাকোতে যোৱা যায়, এতিয়া কোনো হেৰি লগ ধৰিলেও যোৱা নাযায়।
আমাৰ ঘৰৰ ওচৰতে কিন্তু মোৰ ভাল নালাগে যায় তাৰে বস্তু পাওঁ বেয়া বেয়া লাগিছে আৰু সৰু ছোৱালী সোপাই বেছি যায় ন? সেইকাৰণে ভাল নাপাওঁ যায়।
উম। তোমাৰ অ', তুমি অ',
অ মানে তোমাৰ মাততো বহুত লাহে লাহে আহি আছিল কোৱা।
ইতিয়া পাইছা ইতিয়া পাইছা।
অ অ পাইছো।
আচ্ছা আচ্ছা মানে এইতিয়া ধৰি লোৱা চাইন চিটি অহ চাইন চিটি বোলে চৰি এই চাইন্স মিউজিয়াম এই কলাক্ষেত্ৰ। তোমাৰ আহ চিৰিয়াখানা এইবিলাকত জোৰা নকৰে ন বৰ্তমান।
হে নাই নাই কলাক্ষেত্ৰতো মই আজিলৈকে একবাৰ মানহে গৈছো আৰু যোৱাই নাই আৰু চিৰিয়াখানাও মই তোমাৰ চাগে এবাৰ বা দুবাৰে গৈছ চাৰে চাৰে কিমান বছৰ চিৰিয়াখানা দেখাই নাই। তোমাৰ বছৰে হৈ গ'ল কমেও তোমাৰ দচ বাৰ বছৰ হৈ গ'ল চিৰিয়াখানাত নোযোৱা।
আচ্ছা-আচ্ছা-আচ্ছা। মোৰ চিয়াখানাত চাৰিবাহ মান যোৱা গ'ল এতিয়ালৈ বাৰু সৰুৰ পৰা ডাঙৰ হলো। চাৰি পাঁচবাৰ মান যোৱা গ'ল আৰু বণাহ মোটামুটি পাঁচ ছয়িবাৰ যোৱা গ'ল। চাইন্স মিউজিয়ামৰ দুই বাৰ মান যোৱা গৈছে আৰু।
অ', অ', অ'।
মানে গাঁৱৰ পৰা মানুহ চানুহ আহিলে দেখা বুজাব লাগে সেইটো কাৰণে যোৱা যায়। মানে গাঁৱৰ পৰা মানুহ আহিলে আমাৰ অ' গাঁৱৰ পৰা মানুহ আহিলে ক'ত চাব আমাৰ মেইনলি ক'লাক্ষেত্ৰখনত যাব চায়ন্স মিউজিয়ামত যাব চিৰিয়াখানা এইবিলাকত যায় ন গাঁৱৰ মানুহ বিলাকে বেছিভাগ, তুমি চাবা এ এই যিবিলাক কলা চিৰিয়াখানা বা ক'লাক্ষেত্ৰ বা এইবিলাক থাকে ন আমাৰ গুৱাহাটী মানুহ বেছি নাথাকে। বাহিৰ বেলেগ জাগাৰ মানুহে থাকিব তোমাৰ সেইবিলাক জাগাত।
অ' হয় গ'ম পাইছো, আজিকালি আমাৰ গাঁৱৰ মানুহ আহিলেও নাযায় মা মাহ'ত এইবোৰ দে--ে ছে না অহ
অ' ন দেখছে দেখছে, ধৰি ল জোনে আহিছে সি দেখা নাই তাহাঁতে যাই বাৰু, দেখা বিলাক যিবিলাকে আগতে আহি কিনে চাই গৈছে সেইবিলাক আৰু ক'ত যাব আৰু সেনেকুৱা কথা।
আগতে গৈছিলো আমিও সৰু আছিলো মামাৰ ল'ৰা ছোৱালীও সৰু আছিল এতিয়া চব ডাঙৰ হৈছে আৰু সিহঁতৰ ল'ৰা ছোৱালী কেইটা ডাঙৰ হৈছে সেইকাৰণে এইবোৰত নাযায় আৰু আজিকালি।
উম, এইবিলাক আৰু ক'ত যোৱা ক'ত যোৱা কৰিব আৰু এইবিলাকত।
এ আজিকালি কি আৰু আহিল আহিলে ঘ ঘৰতে থাকে আৰু তোমাৰ সেইয়ে।
ঘৰতে থাকে আৰু ঘৰত থাকি কথা এটা পাটব কথা এ পাতি এনেকৈ আৰু ওলাই চলাই যাব অকণমানা- চিকেন টিকেন আনি খোৱা চোৱা হ'ব সেইবিলাক আৰু আজিকালি বৰ্তমান।
এই আজিকালি এইবোৰত যোৱাত নাই আগৰ নিচ্চা যে চাইনঞ্চ মিউজিয়াম যাম, ক'লাক্ষেত্ৰত যাম, চিৰিয়াখানা যাম, আগৰ নিচিনা না নাই আৰু আজিকালি।
উম, আৰু এটা তোমাৰ এইটো হ'ল অ'
এনে তুমি ক'লাক্ষেত্ৰৰ মাছকেইটা উঠিছা নেকি?
অ' অ' এবাৰ স্কুলৰ পৰা লৈ গৈছিল হা আমাক হা আহ মই যেতিয়া গুণেশ্বৰী মেধিত পঢ়িছিলো আৰু আহ ডৰিবত নহয় আৰু, তেতিয়া তোমাৰ এ তাতে উঠাইছিল আৰু। সিটোতো উঠাইছিল উঠাইছিলে আৰু আৰু গাড়ী দিছিল গাড়ী ৰঙা কালাৰৰ গাড়ী আছিল সৰু সেই গাড়ী চলাবও দিছিল আমাক মেইন ক'লাক্ষেত্ৰৰ ৰাস্তাটোত আৰু, এতিয়া আছে নে নাই নাজানো। আমাৰ সেই টাইমত আছিলে আৰু বহুত সৰু আছিল তেতিয়া অ ৰঙা কালাৰৰ গাড়ী আছিল মোটামুটি পাঁচ ছয়খন মান আছিল পাঁচশ ছয়খন বেছি আছিল দচখন মান আছিল চাগে। তাতে এই গাড়ী চলাব দিছিল, মই গাড়ীও চলাইছো তাতে।
কি পা
মানে অ' চাৰিটো চাৰিচকা। মাছকেইটা এতিয়া অ' অ' এতিয়া চলে চলে মাছকেইটা চলে বাৰু এতিয়া চলে। উম, এ একদম সৰু থাকোতে উঠিছিলো, মই পাহাৰয়ে গৈছো।
বহুত পুৰণা হৈছে যেন এইবিলাক থ ভয় লাগে ভাঙি যায় বুলি।
অ' ভয় লাগে মানে এইবিলাক এ সে কৰি থাকে চাগে মানে কি বুলি কয় অ' ৰিপেয়াৰিং কৰি থাকে চাগে তোমাৰ এইবিলাক ঠিক ঠাক কৰি থাকে চাগে। মাজতে মানে ইমান ডাঙৰ বস্তু এটা হয় কিবা হঠাতে কিবা দুৰ্ঘটনা ঘটিলে কথাটো বেয়া হৈ যাব ন। বহুত ডাঙৰ নিউজ হৈ যাব টো।
তাতে তোমাৰ অকল মাছ কেইটাতে উঠিব পৰা বস্তু আছে নে আৰু কিবা আছে উঠিব পৰা বস্তু?
ত চকৰিও আছিল তো, মই এতিয়া বৰ্তমান নাজানো বাৰু, আগতে চকৰিও আছিল। তোমাৰ কিবা চকৰিটোতু ঘূৰাইছিল তোমাক।
অ' আমি উঠিব পাৰো মানে না।
অ' পাৰিম চাগে আমি উঠবা। চবেই উঠিব পাৰে চাগে। সৰু ছোৱালী না না ডাঙৰেৰে হয় মই নাজানো এটো একজেকলি নাজানো, এই সৰু থাকোতে দেখা হয়। মানে এতিয়া বৰ্তমান যোৱা পৰা নাই এবাৰ গ'লেও এইবাৰ দেখা নাযায় ন চোৱা নাযায়। এনেই যাওঁ, আৰে এই মাজটো তোমাৰ মই গৈছিলোঁ, এনে ফ্ৰীতে গৈছিলোঁ হা, দুবাৰ মান এনে ফ্ৰীতে গ'লো, এ ক্ৰিকেট খেলিব গৈছে গিতাৰে এ, আমাৰ লগৰ ল'ৰাৰ তাৰে মানুহ এটা মানে কাম কৰে আৰু, কেইটামান মানে ল'ৰা মাক বাপেক মানে বাপেকে কাম কৰে আৰু তাহাঁতৰ লগত গ'লে ফ্ৰীতে আৰু পইচা-চইচা দিব নালাগে, তাৰে কলাহতে ক্ৰিকেট খেলে সদায়। অ', দেইলি খেলে, আজিও খেলিব, বা যোৱাকালিও খেলিছিল, এনেকুৱা টাইপৰ আৰু এ, মই মাজতে দুবাৰনে তিনিবাৰ গৈছিলোঁ আৰু। সদায় ক্ৰিকেট খেলিব গৈছিলোঁ, তাতে ফিল্ড আছে ন' ভিতৰত এখন। এ, কি বুলি কয়, ইমান ডাঙৰ ফিল্ড নহয়, বাদ আছে আৰু, এখন ফিল্ড এখন আছে আৰু। খেলিব পৰা যায় তাতে আৰু। ভাল লাগে, তাতে খেলছিলো ক্ৰিকেট-চিকেট চলি তলিও হয় আৰু। খালি অকমান চাইজটো সৰু ন', মানে বল হে অকমান হেৰাই আৰু, কি আৰু।
অ, অ', মোৰ আৰু মাছটোৰ উঠোৱা ইচ্ছা গুছি গ'ল
অ', পাৰা উঠিবা খা
হে, হে, ক'ত আৰু ওলাই কোনো নোলাই যদি। আৰু টিকেট বা কিমান মাছটোৰ উঠাৰ।
অ', নৰ্মেলটো পলাৰটোৰ টিকেটটো পঞ্চাছ টকা হৈছে, মাছটোৰ খালি তোমাৰ এশ টকা মান লয় নেকি।
কি কয়, এশ টকাত কেইপাক ঘূৰাই?
দেখাও ঘূৰাব ছাগে
এ, পিছে দিয়া নালগে দিয়া নুঠো।
আহ এ, নাযায় আৰু, আজিকালি ইমান মানুহ নুঠে এইবিলাকত, মানে এ, যাই উঠবা লগা আছিল উঠি লৈছে আগত। হা, আগতে কলাক্ষেত্ৰ বুলি ক'লে মানুহ একদম সেই আছিল, আজিকালি আৰু আৰু মেইনলি একো আপডেট-চাবডেট কৰা নাই ন', বস্তুবিলাক, নতুন নতুন বস্তু আনিব নোখোজে।
অ', আজিকালি, আজিকালি ইমান মানুহ নাযায়ো চাগে আৰু এইবোৰ জাগাত।
উম, যিকোনো বস্তু এটা আপডেট নকৰিলে ন', বস্তুটো সেনেকুৱাই হৈ থাকে, চবতে